অ নমস্কাৰ ভালেই। আপোনাৰ?
হয় হয় ভাল আমাৰ। ঘৰৰ সকলোৰে ভালনে?
অঁ ভালেই। আপোনাৰ?
হয় ভাল ভাল।
পিছে কিবা কিবা কৰি আছিল নেকি?
হয় ঘৰৰ অলপ কাম চলি আছিলে।
অ, কি কাম নো?
এই মানে ঘৰত যে বনাই আছিলো যে আমি,
হয়।
দেখিছে চাগে ন আপুনি?
কি কৈছে?
ঘৰ যে আমি বনাই আছিলো, হয় আপুনি দেখিছিলে চাগে ন?
অ হয় হয় দেখিছিলো।
অ এ মানে এ আজি মানে তি টা খুটি পোটি মানে দিম আৰু।
অঁ অঁ প'ষ্ট ঢালিব।
পষ্ট ধালিম অ।
অহ। চাহ তাহ খালে নাই? অ!
আপুনি কি কি খালে?
মই এ আজি দৈ চিৰা দি খালো। দৈ, চিৰা, মিঠৈ।
হয় হয় হয়।
নেটৱৰ্কতটো বৰ দিগদাৰ দিছে কিবা মাততো আকৌ ঘূৰি ঘূৰিহে আহে।
হয় হয় হয় পিছে আপোনাৰ খেতি বাতি কৰিছে নাই?
খেতি বাতি কৰিছোঁ ধান খে তি পথাৰত ৰোৱনী লগাই আছো যে পথাৰ পৰা সেয়া অ চাহ দি পেলাই আহিছোহে।
অ অ
ৰোৱনীক
হয় হয় হয় এবাৰ কি খেতি কৰিছে?
উম এ ৰঞ্জিত ধানৰ খেতি কৰিছোঁ তাৰপিছত আৰু জহা আৰু বৰা কৰিছোঁ।
অ অ এইবাৰ জহা অ জহা চাউলৰ খেতি কি কিমান বিঘা মাটিত কৰিছে?
জহা জহা ধানৰ চাৰি বিঘামান মাটিত কৰিছোঁ আৰু
চাৰি বিঘা
আৰু হয় আৰু বৰা ধান এবিঘাত কৰিছোঁ।
এবিঘা
হয়
অ ঠিকে আছে দিয়ক
আৰু ৰঞ্জিত ধানৰ কৰিছো পাঁচ বিঘা।
হয় হয় পিছে আপোনালোকৰ বৰ ভাল ন। ভ খবৰ ভাল ন। হেল্লো।
কিবা কিবা সেই। অ।
হেল্ল' শুনিছে হেল্ল' হেল্ল' আহ খবৰটো পাইছে নাই গুৱাহাটীত যে হৈ আছে বানপানী
অ দেখিছো বাৰু টিভিয়ে চিভিয়ে দেখিছোঁ অলপ
অ আপুনি এইবাৰ বাহিৰলৈ ওলাই আহক
এ সেয়া বানপানীৰ ধৰক বৰষুণৰ ফলতহে হৈছে আৰু
হয় হয় হয় হয় সেইটো মানে আপোনাৰ মানুহে মানে এইটো যি বিলাক দৈনন্দিন ভাৱে চাফা কৰি থাকিব লাগে নালা নৰ্দমা তাবোৰ সেইবিলাক চাফা নকৰা ফলতেই পানীটো জমা হৈ গৈছে।
হয় এই ডাঙৰ ডাঙৰ ফ্লাই অভাৰ বোৰ বনাইছে। তাৰ ফলত ধৰক ৰাস্তাবোৰো সৰু সৰু হৈ গৈছেগৈ। এতিয়া প্ৰায়বোৰ ৰাস্তা ব্লক হৈ গৈছে। আজিকালি সেইকাৰণে মানে পানীবোৰো তেনেকে জমা হৈ গৈছে আৰু তাতে নালাবোৰো মানে। যাবৰ জোথৰ পেলাই তাতে মানুহে।
হয়।
নাই এই গুৱাহাটীৰ পানীৰ সমস্যাটো যি দেখিছো এইটো কেতিয়াও মানে। নহবই জেনে ভাল এনেকেই থাকিব যেন পাইছো।
হয় হয়।
আপুনি কি ক'ব বিচাৰে ইয়াৰ বিষয়ে।
মই ইয়াৰ বিষয়ে আপোনাৰ এইটোৱেই ক'ব বিচাৰো যে, যিটো মানুহৰ দৈনন্দিনভাৱে এইটো সদায় এটা বিভাগ এটা থাকিব লাগে, এই বিভাগটোৱে যাতে। অ' প্ৰতিদিনে ধৰক এইটো চাফা কৰি ঠিকে, যাতে আপোনাৰ মানে বস্তুতটো মানে জাম হৈ নাযায়।
হয়।
সেইটোৱে কথা আৰু এবাৰ আপুনি গৰম বন্ধত ক'ত যাব।
এইবাৰ গৰম বন্ধত ভাবিছোঁ। শ্বিলং চেৰাপোনজিপা এবাৰ ঘূৰি আহো নেকি।
অ' অ' আমিও যাম শ্বিলঙত।
আ।
আমিও শ্বিলঙত যাম।
অ' অ' মই আকৌ আপোনালোকে দাৰ্জিলিং যাম যাব বুলিহে শুনিছিলোঁ।
যাম তাতো শ্বিলঙতো যাম, পঁচিশ তাৰিখে মানে যাম।
অ', অ', হয় নেকি?
হয়-হয়।
কাম এটা কৰোঁ দিয়ক, নহলে একেলগে যোৱা প্ৰগ্ৰামটো কৰিলওঁ নেকি? আমিও নহয় সেইদিখনে যেনে শ্বিলং যাওঁ।
হয় আমি কৰিলোঁ প্ৰগ্ৰামটো, আমি মানুহ বিচাৰি আছিলোঁ হে।
অ'।
মানে এইফালৰ পৰা চব যাম মানে হয়-হয়। আমি মানোৰ ডাঙৰ টাটা চুমু এখন প্লেন বনালো, টাটা চুমু এখন ল'ম।
হয়।
টাটা চুমুখন মানে আপোনালোকৰ হেৰি-হেৰি যাব। আৰিফ বুলি যে কয়? সী যাব তাৰ ভনীয়েক যাব তাৰপিছত আফচানা বা যাব।
হয়। পিছে আকৌ মোৰ আকৌ ডাঙৰ প্ৰব্লেম এটা আছে অসুবিধা এটা। মই আকৌ অ', মোৰ আকৌ মানে ৰাস্তাত বমি হয়।
হয় নেকি?
অ', পিছে আপোনালোকে চাগে মোৰ লগত গ'লে অসুবিধাই পাব চাগে? যিহেতু গাড়ী ৰখাই ৰখা যাব লাগিব, টেবলেট আজিলৈকে বমি টেবলেটটো খাই পোৱা নাই বাৰু। পিছে গাড়ীখনৰ ভাড়া কিমান বা লৈছে? তাৰলৈকে কিমান মান পৰিব?
আমাৰ ইয়াৰ পৰাতো ডাঙৰ টাটা চুমু এখনৰ আপোনাৰ পৰি যাব কম পিছে কত আঠ হাজাৰ মান পৰিব, আঠ হাজাৰ মান পৰিব।
হয়।
মানে আঠ-আঠ হাজাৰ মান পৰিব দহজন মানুহ তাত বহাৰ কেপাচিটি আছেতো।
হয়।
জনৰ প্ৰতি যদি আপোনাৰ পাঁচশ কৈয়ে হয়।
হয়।
হ'লেও পাঁচশকৈ হ'লে আপোনাৰ পাঁচ হাজাৰ মানহে হ'ব। অলপ বেছি দিব লাগিব ভাড়াটো। মানে আপোনাৰ এহেজাৰ দিলে হৈ যাব। হয়, এহেজাৰ দিলে দছ হেজাৰ টকা হ'ব, জনপতি।
আৰু কি খ খোৱা বোৱা খিনি আপোনাৰ দুহেজাৰ তিনি হেজাৰ মান বাচিব। আমি ধৰ ঘৰৰ পৰা বনাই লৈ গ'লো, ঘৰৰ পৰা বনাই লৈ গ'লো আমি আপোন যেতিয়া খনে ভাল এখনে। জেগাতে আমি খাই ল'ম আৰু। টিফিন চফিন লৈ যাম। তিনি হাজাৰ টকা নহ'ব জানো কওকচোন আপুনি? পুৰা ব্ৰইলাৰ, পোলাও লৈ যাম, আমিতো খাওঁ খোৱা বোৱাত আমি ঘৰটো সদায় কৰো দিয়কচোন, নহয় জানো। আমি খোৱা বোৱাটো সদায় কৰো, কিন্তু আমি খাই আমি ভ্ৰমণ কৰিবহে আমি সদায় সময় নাপাওঁ।
আৰু ধৰক ব্ৰেকফাষ্টৰ কেনে ধৰক ব্ৰেড ধৰক কণী। জাম এইবোৰ লৈ যাব লাগে।
হয় বস্তুতটো মানে আপোনাৰ ভ্ৰমণ কৰা হ'ল, আৰু পিকনিক টাইপও হৈ গ'ল।
হয়, হয়।
বহুত ভাল লাগিব, কিন্তু যাই দেই।
কি কৈছা?
আপোনাৰ
আপোনাৰ মাতটো অকণমান লাগি লাগি ধৰিছে ইফাল -সিফাল কৰকচোন।
বোলো বুজিছে?
কি কৈছে?
অ' এতিয়া শুনিছে নে?
অ' শুনিছো।
শুনিছে এতিয়া?
অ' শুনিছো।
অ' আপুনি যাবনে?
অ' যোৱাটো ধৰি লওক যোৱাটো ধৰকচোন বাৰু সময় আহক। ভাবিছো এতিয়া যাম বুলি।
কোন, কোন যাব আপোনালোকৰ ঘৰত।
আমাৰ ময়ে যাম আৰু আৰু যদি ল'ৰা- ছোৱালী ল'ৰা- ছোৱালীৰ বা দুটা আছে মোৰ। কিন্তু এতিয়া আ হা ডাঙৰটো বা যায় নে নাযায়। ঘুৰা বুলি ক'লেতো যাম যাবইে বাৰু।
হয়, হয়। যদি আপুনি ধৰক যদি এটা যদি নোযোৱা প্লেন আছে তেনেহ'লে এটা আপোনাৰ ঘৰত নানীয়ে ওচৰত থৈ যাব আৰু আইতাক লৈ যাব নহলে।
হয়, তেনেকুৱাই কিবা কৰিব লা আইতা আইতাকে এতিয়া যাব পাৰে বা নোৱাৰে আইতাকো সেই একে গোটেই দূৰৰ ৰাস্ত তাৰমানে যাবলৈ নোৱাৰে।
এই মোৰ নিচিনা বমি হয়, তাতে পেছাৰ থকা মানুহ আৰু অকণ চিন্তাও। মানে সেইকাৰণে মোৰ অকণ অসুবিধাই দূৰ জেগা লৈ যাবলৈ, কি কৈছো?
হয়, হয়। মানে আপোনাৰ মানে, কেইজন মানুহ হ'ল আপোনাৰ এফালৰ পৰা দুজন- দুজন, চাৰিজন। আৰু মানুহ লাগিব বুজিছে।
অ' হয় নেকি? মই বাৰু চাম বাৰু আমাৰ ওচৰৰ কোনোবা কোনোবা যায় নেকি।
হয়, হয় আৰু মানুহ লাগিব আৰু আপোনাৰ লাগিব ছয়জন, পাঁচজন মান লাগিব আৰু মানুহ। তেতিয়া মানে যিমান মানুহ হয় তেতিয়া আমাৰ পইচাটোও ভাগত কম, কম কৰিব।
ভাগত কমকে পৰিব আৰু গাড়ীখনতো ফ্লাপ হৈ যাবগৈ দিয়ক।
হয়, হয়, হয় আৰু যাই পোনেও ভাল লাগিব।
হয়।
সেইটোৱে কথা আছিল।
হয়, পিছে আপোনালোকে এবাৰ খেতি, খেতি- বাতি কৰা নাই নেকি?
কৰিছো গৈছো আপোনালোকৰ পানীলাও খেতি। কৰিছো, তিহৰ খেতি কৰিছো। তাৰপিছত হাঁহৰ ফাৰ্ম এখনো খুলিছো বাৰু।
অ', সেইকাৰনে হাঁহৰ মাত শুনি আছো।
হয় হয় হয়।
অ' ডাঙৰ হৈছে নে হাঁহ কেইটা?
হয়, হয় ডাঙৰ হৈছে অলপ অলপ কিন্তু দুটা মৰিলে বুজিছে।
অ' এই গৰমত হয়ে দিয়ক।
গৰমৰ কাৰণে নাই মৰা ইয়াতো বতাহে দি থাকে।
অ', অ'।
এই বেমাৰ এটা বাঢ়িছে নহয়, আজিকালি আকৌ জ্ব, মোৰ জ্বৰৰ পৰা অলপ ভাল পাইছো।
হয়, হয়। হাঁহৰ গাত কাম এটা কৰিবচোন, পাইপ দি পেলে পেলাই পানী দিব চোন মাজে মাজে।
দিও দিও সেইটো দিও, সেইটো কৰো আৰু।
না যিহেতু হাঁহ পানীতে থাকে হয়।
আজিকালি আকৌ আপোনাৰ ব্ৰইলাৰ দানা যি দাম।